হেল্ল'
শুনিছা
হেল্ল'
শুনা পাইছা।
হেল্ল' শুনিছা
অঁ মই শুনি আছো তুমি শুনিছানে।
তোমাৰ মাতটো যে ভাগি ভাগি আহিছে।
টো ধুনীয়াকে শুনি আছো।
মোৰ মাততো স্পষ্টকে শুনিছা মই তোমাৰটো একোৱে শুনিয়ে পো
উম। মই তোমাৰ মাতটো ধুনীয়া স্পষ্টকে শুনি আছোঁ।
মাততো লাগি লাগি আহিছে।
অঁ জানো কিবা ইন্টাৰনেটৰ অসুবিধা। হ'ব পাৰে।
অঁ একো শুনিয়ে পোৱা নাই তোমাৰ মাতটো।
মই তোমাৰ মাততো ধুনীয়াকে শুনি আছো। কিবা ইন্টাৰনেটৰ সুবিধা হ'ব পাৰে শুনি পাইছা।
অঁ এতিয়া কেলে শুনি পাইছোঁ আকৌ স্পষ্টকে।
জানো গম পোৱা নাই।
অথনি শুনিয়ে পোৱা নাছিলো।
উম মই শুনি আছো। এনে এনে আছো। তুমি কি কৰি আছা?
অঁ মইয়ও এনেই আছোঁ।
উম।
ভোকে লাগিছে নহয় মোৰ মান
হম হুম কি অঁ তোমাৰ মাত টো মই স্পষ্ট
মোৰ মাততো স্পষ্টকে শুনিছা। অঁ মোৰ চাগে খিব নাই এইবোৰ ইণ্টাৰনেটৰ খেলি মেলি আ আজি আমাৰ ইয়াত বতৰ ডাৱৰীয়া সেইকাৰণে ও হব পাৰে। উম
উ উম হ'ব পাৰে তোমাক মই হোৱাটছএপত ভিডিঅ'টা দিছিলো চাবাচোন।
অ ৰবা দে চাম,
উম উম বাকী খোৱা বোৱা কৰিলা নে নাই?
নাই শুনিছো মানে কিন্তু তোমাৰ মাত স্পষ্টকে শুনি আছো খালি এবাৰ দুবাৰ মানে নাহে আকৌ।
অ অ
সেই কেতিয়া বা এনেকুৱা হয়। হয়
অ কেতিয়াবা হয় মানে অকমান অসুবিধা হয় ইন্টাৰনেটৰ এই বতৰ চতৰ বেয়া থাকে আৰু অ দূৰ হৈ যায় ন আমাৰ জেগা।
অ সেয়া হয় বাৰু,
উম সেইবাবেই চাগে অসুবিধা হয় সেইকাৰণে।
অ শুনি বৰ বেছি বিশেষ নুশুনাও নহয় আকৌ জানানে! যেতিয়াই মই ভাবো এ ইমান দিগ দাৰ এনেকে কথা পাতিবলৈ কাটিয়ে দিওঁ নেকি ফোনটো বুলি ভাবিলে তাই তেতিয়াই শুনি পাওঁ এনেকুৱা
হে হে নাজানো আৰু আমি দুজনীয়া কথা পাতিলে আমাৰ মাতোহে শুনা নাপাও কিমান প্ৰব্লেম হয়। নেটৱৰ্কটো মানে অসুবিধা কৰে যে মই আকৌ মই আকৌ ভাবো আ আমাৰ দুজনী ঘৰ দূৰত দূৰত যে সেইকাৰোগে আমাৰ ইণ্টাৰনেটৰ অসুবিধা হয় নেকি!
ময়ও তেনেকে ভাবো কি কাৰণে হয় ধৰিব নোৱাৰো। আৰু আচলতে সেইটো নহয় মানে। মোৰ মোৰ মানে মাৰ মোবাইলটো মানে ফ'ৰ জি!
অ
সেইটো কাৰণেও চাগে হ'ব পাৰে উম তাতে বৰষুণ চৰষুণ দি দিলে মানে অলপ মানে দিগদাৰে দিয়ে।
উম হয় দিয়া। এতিয়া যে একদম বৰষুণৰ বতৰ বোৰত যিবোৰ চৰাই পোৱালিব বোৰ যে ভাটৌ চৰাই পোৱালি তুমি ভাটৌ চৰাই পোৱালি পঢহি পাইছা নে মানে দে
অ পাইছো আমাৰ এইফালে ভাটৌ বুলিয়ে কয়।
অ ধুনীয়া লাগে ন খেতি কথা ক'ব পৰা হৈ যায় অলপ দিন তাৰ পিছত ভাল লাগে।
গোমধান খাই নহয় গুমধান আগতে আমাৰ মানে বাৰীতে গোমধান কৰিছিলে। তেনেকে মানে বেলেগে এ এনেই ঘৰত এজোপা দুজোপা লগাইছিলে মানে দেই। খাব কাৰণে বহুত দিন হ'ল বাৰু। তেতিয়া ভাতৰ বোৰ আহে নহয়।
খাবলে অঁ সিহঁতি। টো আহে ন খাবলৈ এতিয়াতো ভাতৌৱে পোৱালি পাৰা দিন হয়। মানে
অঁ আৰু বহুতে ঘৰতে পোহনিয়া চৰাই। হিচাপে পুহেওঁ। কথা ধুনীয়াকে কয় আকৌ তাহতি।
হয়
শিকি যায় পুৰা কবলৈ স্পষ্টকে।
আমি এবাৰ এনেকে মানে ভাতৌওঁ নহয় সেইটো ভাতৌ প্ৰজাতিৰে কিন্তু মানে তিৱা বুলিও কয় নহয় তিৱা ভাটৌ। তেনেকুৱা আৰু বহুত ভাগ থাকে। অ এনে ভাত ভাটৌ ৰ মানে ঠোঁটটো ৰঙা। কিন্তু এটিয়া তিয়া ভাতৌ বুলি কোৱাটো মানে ঠোটটো ক'লা থাকে। তাৰ পাছতে সেই এনেকে পুহিছিলো সিহঁতৰ মাত নোলায় বাৰু এ ভাল লাগে তথাপিও মানে সিহঁতৰ। আৰু এবাৰ শালিকা চৰাই এটা পুহিছিলো পোৱালি।
শালিকাচৰাই বোৰে কথা কব পাৰে জানো।
অঁ সি কথা কৈছে। মোৰ নামটো লয় তাৰ পিছত মা মা মাতি থাকে বৰমা বৰমা মাতে তেনেকে মোক কিন্তক দেখিব নোৱাৰে মই তাক জোকাও উম তাক মই প তোৰ যে সি মোক বহুত বেয়া পায়।
মই কিন্তু শালিকা এই আমাৰ কেতিয়াবা এনেকে ভেন্টিলেটৰ দি সোমালে মানে ওলাব নোৱাৰে মানে খিৰিকীখন বন্ধই আছিলে এদিন। ভেন্টিলেটৰ দি সোমালে তাৰপাছত ওলাব পৰা নাই। এনেকে ধৰিছিলে তাৰপাছত তাক। কিন্তু মেলি ছিলো আৰু বেয়া লাগে পুহিবলে কষ্ট দিবলে আৰু আমাৰ তেনেকে মানুহো নাই চোৱা চিতা কৰিবলে।
উম উম।
ইমান লাগি থাকিব লগীয়া হয় যে ভালকে যত্ন কৰিব নোৱাৰিলেও
অঁ, সৰু পোৱালিতে আহি মানে আনিব পাৰিলে ভাল। ডাঙৰ হলে মানে সিহঁতিও নাথাকে বাৰু।
সেয়া হয় বাৰু আচলতে আমাৰ মানে কি হয় এনে বহুত ভাল পাওঁ জীৱ জন্তু হওঁক বা চৰাই চিৰিকটি হওক কিন্তু যত্ন কৰিবলে মানে এনেকুৱা হয় মানুহো নাই আমাৰ ঘৰত। চাই মেলি থাকিবলে আৰু যত্ন নকৰিলেও তাহাঁতি আলৈ আথানি কৰা নিচিনা হৈছে।
উম উম আৰু চব টাইমতে মানে এতিয়া যদি ঘৰত নাথাকা ন' থাকা নাযায় তেতিয়াতো মানে চিন্তা লাগি থাকিব যে তাক এতিয়া খোৱা নহল সময়ত তেনেকে মানে মনটোও বেয়া লাগি থাকিব ক'বাত গ'লে তেনেকুৱা হৈ যায়।
সেইকাৰণে আৰু কে বা বাৰো মানে এনেকে পুহিছিলো কুকুৰতটো বিশেষকে পোহা হয়েচোন। কিন্তু মানে ঢুকাই গলে মানে বৰ বেয়া লাগে।
অঁ, সেইটো হয় বাৰু দেই।
ন দুখতে নুপূহাই হলো।
উম, মই সিদিনাখন কুলি পোৱালি এটা পাই আনিছিলো। তলত গছৰ ওপৰৰ পৰা পৰি গ'ল চ আনিলো পোৱালিটো থলো। দুঘন্টা মানহে থাকিলে বেচেৰাটো। ক'ৰ পৰা ইমান মানে বদমাছ মেকুৰী এটা আহি লৈ পেলাই গুচি গ'লগৈ নহয়। ইমান দুখ লাগিছে মোৰ, হয় দিয়া। ইমান খংঙো উঠিছে মোৰ একে মেকুৰীটোৰ ওপৰত।
আমাৰো এইকেইদিন খুব মেকুৰী অহা হৈছে ইমান মেকুৰী হৈছে নহয় আমাৰ চুবুৰীয়াটোত। টাও মেকুৰী। আহে আমি খাবলেও দিওঁ বাৰু।
ভালো লাগে জীৱ জন্তু অকমান প্ৰতিপালন কৰিলে নিজৰ মনটোও ভাল লাগে দিয়াচোন
অঁ কিন্তু মানে ঘৰত ৰখা নাই আৰু তেনেকে আচলতে আপতাল কৰিবলে উম সেয়ে মানে মানুহ থকা নহয় যে ঘৰত কোনে চাব নো তাহাঁতক খাবতো দিবই লাগিব সময়মতে
কিছুমান মানে উম মানে যিমান যি নহওঁক উম বনৰীয়া জীৱ হ'লেও মানে অনিষ্ট কৰিলে কিন্তু বহুত
উম তাহাঁতৰ কিছুমান কান্দত খং উঠে বাৰু
তত থকা কুকুৰ কিছুমানে যে এনেই মানে অজানিতে মানুহক কামুৰি কৰি দিয়ে যে যে সেইটো কাৰণে খং উঠে আৰু মানে মোৰ এই এটা কথা মই বহুত বেয়া পাওঁ এই যে গৰুবোৰ যে বাহে বাটত যে এৰি যে দিয়ে এয়া মতা গৰুবোৰ যে এৰি দিয়ে মানুহে সেইটো কাম বহুত বেয়া কৰে কাৰণ গৰুটোৰ গাত একো দুখ নাই সি একোৱে নেজানে কিন্তু যে সিহঁতে এতিয়া মেইন ৰাস্তাত অঁ একে দোক দোকান চোকান ভাগি কৰি শেষ কৰি দিয়ে ন গোটেই একদম অঞ্চলটো শেষ কৰি দিয়ে
উম বেয়া লাগে
খং উঠে আৰু
আমাৰ বাৰু ঘৰত তেনেকে এ বৰ বিশে বিশেষ মানে এনেকে জীৱ জন্তু একো নায়ে গৰুও নাই ছাগলীও নাই আমাৰ মানে খেতি পথাৰো নাই আক কিন্তু আমাৰ হাঁহ কেইটামান আছে হাঁহ কেইটামান চেকুৰা নাই নেকি গমেই নেপাওঁ হাঁহ কেইটামান
ভাল তুমি হি গ গমিয়ে নাপায় উম সেইটো হয়তো আমাৰ আছে হাঁহ আছে কুকুৰা মানে আমাৰ এতিয়া গাঁৱলীয়া সমাজ ন নিদিয়ে কুকুৰা পুহিবলে কিন্তু হাঁহ আছে আমাৰো পাৰ আছে আমাৰ যে এটা পা এই মানে দুটা পাৰহে নে দুটা কণি পাৰে হয় এযোৰ পাৰহে
উম আগতে আমাৰো পাৰ আছিল পাৰ আছিল মানে পোহা নাই হা নিজে আহিছিলে
অঁ আৰু আৰু যে পাৰ থাকিলে এটা বেয়া লাগে যদি মানে ভালকে নাৰাখো কিন্তু অঁ লেতেৰাটো কৰে আৰু এয়া মেকুৰিয়ে খায়
অহ মেকুৰীয়ে খাই আমাৰ আগতে নিজে আহিছিলে তাৰ পিছত এনেকে ঘৰ বনাই দিছিল। ছিলে তাহাতক। থাকিলে চ মায়ে খেদিলে তাহাতক ইমান লেতেৰা কৰে আকৌ তোমাৰ।
উম', লেতেৰা কৰে পুৰা উম ', বহুত লেতে লেতেৰা কৰে পাৰহে হাঁহেও লেতেৰা কৰে বাৰু
উম', আৰু মেকুৰীও এই আহি গ'ল যে মেকুৰী পিলে মানে।
উম - উম সেইটো সিহঁতে বেয়া পায় মানে মেকুৰী অনিচিত কষ্ট কৰে ন সেত খাই দিয়ে উম ', সেইবাবে সেইটো কাৰণে তথাপিও ভাল লাগে এইবোৰ পঢ়ি আমাৰ ঘৰখনতো সৰু -সুৰা মানে চিৰিয়াখানা বুলি ক'লেও বেয়া নহয়। চব আছে একদম গৰু, ছাগল বগলি হাঁহ পাৰ একেবাৰে মানে মেকুৰী কুকু কোৰ এহ কামান পহু আছে অহ। হয় দিয়া। ভাল লাগে বস্তু বিলাকৰ লগতে মানে।
উম', লাগে জীৱ জন্তু এটা সেতি খেলি থাকিলেও। চাই ভাল লাগে মনটোকে ভাল লাগে।
হয় দিয়া কেতিয়াবা মন চন বেয়া লাগি থাকিলে মানে জীৱ জন্তু কেইটাৰ লগতে মানে সময়তটো যদি অতিবাহিত।
উম', ভাল লাগে আমি সেয়া আপডাল কৰিব নোৱাৰা দুখতে পুহাই নাই।
হয় দিয়া।
সময়মতে আকৌ খাব দিব লাগিব তোমাৰ।
অহ ', খাব হয় দিয়া আকৌ পোৱালি হলেও আল লব লাগিব।
উম', সেয় হে ধেৰ দায়িত্ব মানে সৰু ল'ৰা ছোৱালীক যেনেকে দায়িত্ব লোৱা হয় তেনেকুৱাই হয় যে একেই হয়।
হয় দিয়া তথাপিও আৰু।
তাহাঁতৰো আকৌ অভিমান বোৰ আমি আমাৰ আগতে মেকুৰীতটা আছিলে হা তাক মানে সদায় মায়ে। মাছ এনেকে মাছ দিছিলে। আমাৰ মানে তেতিয়া খুব মাছ। সেইটো সময়ত আচলতে খুব মাছ পায়ও। আমাৰ এইফালেদিয়ে এনেকে যে চাই। কেলে যে বস্তু তালৈ লৈ আহে যে মানুহে যে মাছ বেচিবলৈ। সদায় মানে তাৰ কাৰণে লোৱাই হয় হা মাছ তাক মানে সদায় এনেকে ভাল ভাজি ভাজি দিয়ে আৰু মাছ আমাৰ আমি ইমান খোৱা নহয় নিজতে থৈ দিয়ে ভাজি ভাজি দিয়ে সি খাই খাই মানে আমনি পালে এদিন চাগে মাৰ চাগে ভাজিব মন নগল নেকি এনেকে গেছতে পুৰি পেলাই তাক ভাত এটা সানি দিলে নহয় তাৰ পিছৰ পৰা সি ভজা মাছ নাখে তাক পুৰা মাছ লাগে তেনেকুৱা হৈ গৈছে
অভিমান বেছি
উম উম ঠিক আছে হ'ব ন তেন্তে
ঠিক আছে হ'ব দিয়া
অঁঅঁৰাখিছো
অঁ
কাটে নাই খোৱাচোন কলটোপ
তাকেত